অ দাদা নমস্কাৰ
কেনে আছে?
আছো বই ভালে আছো। আপুনি কেনে আছে?
আছো আৰু। ইমান ৰাতি এতিয়ালৈ টোপনি যোৱা নাই যে?
নাই আজি মানে বহুত গৰম না
বহুত গৰম নাই টোপনি নাহে
নাহে হয়।
মোৰো তেনেকুৱাই। মানে কাৰেণ্টৰ ভল্টেজ বহুত কম। ফেন ঘূৰি আছে লাহে লাহে।
হয় আমাৰ আগত আগৰ মানুহ বিলাকে সিহঁতৰ যেনেকুৱা ঘৰটো আছিল মানে চোণেৰ ঘৰ আছিল খেৰৰে ঘৰ আছিল। তেতিয়া কিন্তু সেই ঘৰত ঠাণ্ডা পাইছে।
আহ
আজিকালি টিনৰ ঘৰ হ'ল না টিনৰ ঘৰ বিলাক ত বহুত গৰম
যিয়ে নহওক ত' কিবা কাৰণত ফোন কৰিলি নেকি?
হয় কিবা আছে কাবন আমি আমাৰ যিট- টো পৰিৱেশ পৰিৱেশটো আমি নিজে নিজে নষ্ট কৰি আছো।
কেনেকুৱা
ধৰক আপোনাৰ এই বনাঞ্চল বিলাক কাটি কাটি আমি শেষ কৰি দি আছোঁ। এইবিলাক মই নহয় মোৰ নিচিনা আও আছে মানুহ।
আপুনিত একদম বহুত গুৰুত্বপূৰ্ণ এটা কথা কৈছে।
সেইবিলাকক যদি আমি কিবা এটা কিবা না কৰি যদি আমি সেইবিলাকক ৰখাব পাৰো তেনেহলে আমাৰ কাৰণেই ভাল।
চাওক সেইটা কথা হল কথা হ'ল কি? তাৰমানে আগৰ দিনত গ কিমান গছ গছনি আছিল। সেইকাৰণে কিন্তু আগৰ দিনত গৰম কম আছিল-
গৰম কম আছিল।
এতিয়া গছ গছনি কাটি মানে মান- মানুহে চব তহিলং কৰি দিল আৰু সেইকাৰণে কিন্তু এতিয়া গৰমটো অলপ বেছি। এটা কথা চিন্তা কৰিবা আপ- পুনি ইমান দিনৰ পৰা বৰষুণ পৰি আছে। মাথোন দুদিন হ'ল বৰষুণ নাই এই দুদিনেতো কিন্তু মানুহৰ অৱস্থা-
বেয়া হৈ গৈছে হয়
এইটো কিন্তু একমাত্ৰ গছ গছনিৰ কাৰণ যদি আমাৰ ইয়াত ডাঙৰ ডাঙৰ গছ থাকিলেহেঁতেন তেনেহ'লে ইমান গৰম নাহিলেহেঁতেন
নাহিলেহে‌ঁতেন চাওক আমাৰ ইয়াতে কিন্তু বৰষুণ নাই
উম
কিন্তু আপুনি যদি শ্বিলং এটা জাগা আছে তাত এটা মানে মাইচনাম
চেৰাপুঞ্জী আৰু মৌচিন্দ
হয় মৌচিন্দৰাম এটা জাগা আছে ঠাই আছে তাত গ'লে কিন্তু আ আপুনি বৰষুণ পাব কিয় তাত পাহাৰ-পৰ্বতবিলাক আছে, গছ-গছনিবিলাক আছে বৰষুণ
গছ-গছনি এক আপুনি ক'ব যে খালি আমাৰ বৰষুণ দিয়া হেৰিটো নহয় গছ গছনি এ থাকিলে মানে আমাৰ কাৰণে ইমান এটা মানে ভাল হ'ব যেনেকুৱা অক্সিজেন অক্সিজেন কিন্তু আমি গছৰ পৰাই পাওঁ
প
ত' আমাৰ যদি গছেই নাথাকে তেনেহ'লে আমি মানে বিশুদ্ধ অক্সিজেন যিটো সেইটোত টো নাপাম না
নাপাৰো
এতিয়াৰ দিনত চাওক বহুত ইণ্ডাষ্ট্ৰি, কল-কাৰখানা হৈ গৈছে মানে এই কল-কাৰখানা বা ইণ্ডাষ্ট্ৰিৰ যে ধোঁৱা এই ধোঁৱাত মানে বহুত কাৰ্বন-ডাই-অক্সাইড গেছ মানে জন্ম হয়
হয়
সেইবোৰ যদি গছে ল'ব নোৱাৰে ল'ব নোৱাৰে মানে কি গছৰ কামটো হল কাৰ্বন-ডাই-অক্সাইড গেছটো মানে গ্ৰহণ কৰা আৰু অক্সিজেন টো এৰি এৰি দিয়া কিন্তু সেই যদি নাথাকে তেনেহ'লে মানে উম কাৰ্বন-ডাই-অক্সাইড গেছটো যাব ক'ত হা ইনডাইৰেক্টলি সেইটো হয় ইনডাইৰেক্টলি সেইটো কিন্তু আমিয়ে লৈ আছোঁ
হয়
আৰু সেইকাৰণে মানুহৰ আজিৰ দিনত ইমান বেমাৰ-আজাৰ
বেমাৰ-আজাৰ হৈ আছে হয়।
উঠি যদি আপুনি মানে সেউজীয়া গছ-গছনি, হাবি-বনৰ ফালে যদি আপুনি দহ পোন্ধৰ মিনিট-মিনিট মান চাই থাকে আপোনাৰ জীৱনতো চকুৰ সমস্যা নহব
উম
হা কিন্তু আমাৰ ইয়াত গছ-গছনি বহুত কমি গৈছে এই কাৰণে কিন্তু আমাৰ এই যে চকুৰ সমস্যা হয় মানে হাৰ্ডৰ সমস্যা হৈ যায় উশাহ উশাহ-নিশাহ লওঁতে কিবা আপোনাৰ মানে ভিতৰত মানে এনেকুৱা এটা অনুভৱ হয় কষ্ট হৈ আছে যেন লাগে ত ঠিকেই কৈছে এই টো আমি নিজে নিজে যদি ইচ্ছা কৰো পৰিৱেশটো ঘূৰাই আনা আনিব পাৰিম কেনেকৈ? এটা যদি আমি আপুনি সকলোৱে মিলি যদি এটা প্ৰতিজ্ঞা কৰোঁ যে আমাৰ ঘৰৰ চাৰিও পিনে বা য'ত অলপ ঠাই আছে খালি ঠাই আছে তাত যদি আমি কিছুমান গছ পুলি ৰুই দিওঁ
উম
হা এনেকুৱা যদি সকলো পৰিয়ালেই পাঁচটা দছটাকৈ গছপুলি ৰুই দিয়ে তেনেহলে আাৰ সেই আগৰ পৰিৱেশটো আকৌ
ঘূৰি ঘূৰি আহিব এইটো আমি আমাৰ মাজত সহজাগতা আনিব লাগিব।
যদিও চৰকাৰে মানে এই ক্ষেত্ৰত মই চৰকাৰকো অলপ দোষাৰোপ কৰিম কিয়নো চৰকাৰে কিন্তু পদক্ষেপ হাতত লয় মাজে মাজে যে এই বছৰত ইমান গছপুলি ৰুব ৰুব লাগিব এই বছৰত ইমান গছ পুলি ৰুব লাগিব কিন্তু আচলতে গছ পুলি ৰোৱাৰ সময়টো কেতিয়া
গছ পুলি ৰোৱাৰ মানে সঠিক সময়টো হ'ল বাৰিষা কালত আমি যদি সেই বাৰিষা কালত গছ পুলি মানে ৰোৱা বাদ দি যদি আমি এই খৰালি কালত ৰুই দিওঁ তেনেহ'লে
নহ'ব আৰু চৰকাৰে আৰু চৰকাৰে পদক্ষেপ টো লয় আপোনাৰ খৰালি কালতে
হয়, মানে যাৰ মানে কম ফলৰ প্ৰয়োজন হয়, গৰমৰ এই জাৰৰ দিনত, কিন্তু